অ', শুনা পাইছা নাই?
উম, শুনিছোঁ, শুনিছোঁ মোৰ মাতটো শুনিছানে?
উম, শুনিছোঁ, শুনিছোঁ। কি কৰি আছা?
এয়া তোমাৰ কি কৰিবা ইমান গৰম ঘৰত থাকিবই পৰা নাই, এ ঘৰৰ ওচ ওচৰতে জিৰণী চৰা এটা আছে, তাতে আহি পেলাই বহিছোঁহি।
অ', ভালেই কৰিছা, ভালেই কৰিছা। আমাৰ এইফালেও বহুত গৰম নহয় গম পাইছা নাই?
হয়।
মই তাকে সেই তোমাৰ এতিয়া গা ধুই আহিছোঁ কাৰণে এতিয়া ইমান বেছি গৰম উঠা নাই বাৰু।
হয়, হয়।
উম, বাকী ভাত পানী খালা নাই?
উম, খালোঁ, খালোঁ।
অ', কিহে খালা?
এ, তোমাৰ দালি, ভাজি।
অ', আচ্ছা, আচ্ছা।
উম, তুমি?
মই তোমাৰ খালোঁ বাৰু দেই। মই ৰাতিপুৱাই খালোঁ, এতিয়া খোৱা নাই আৰু দুপৰীয়া।
উম, উম।
খামহে আৰু অলপ দেৰিকে।
ঠিকে আছে, ঠিকে আছে।
উম, বাকী খবৰ খাতি কোৱাচোন?
উম, খবৰ খাতিৰ ভাল, ভাল।
অ', অ', তাকে অ', মোৰো ভালেই, ভালেই। তাকে বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ, এই কি মনত পৰিলে বা আজি?
এয়া মই বোলো এনেই আছ চোৰ ঘৰতে, খবৰ খাতিও লোৱা নাই বহুত দিন ফোন এটাকে কৰো।
অঁ ভালে কৰিলা ভালে কৰিলা।
অঁ।
তাকে, কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছা?
আজি তোমাৰ মানে কি হৈছে এ বৰ্তমান যুগ যুগত আমাৰ মানে একদম খুব প্ৰচলিত এটা প্ৰাকৃতিক দুৰ্যোগ আচলতে।
অঁ', অঁ', অঁ'।
মানে বানপানী যে
অঁ', অঁ'।
সেইটো বিষয়তে অকনমান আলোচনা কৰিবলগীয়া আছিলে।
অঁ অঁ ৰা কোৱাচোন বাৰু।
উম, মানে আচলতে মই কৈছো যে প্ৰাকৃতিক দুৰ্যোগ বুলি কিন্তু কি হৈছে বানপানীটো আচলতে প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ লগতে আজিকালি মানৱ সৃষ্টও হৈ পৰিছে।
অঁ অঁ অঁ'।
মানে এতিয়া যদি আমি বানপানীৰ ক্ষেত্ৰত ভালদৰে লক্ষ্য কৰো তেনেহলে এই প্ৰাকৃতিক ভাৱে হোৱাটোতো সেইটো হৈছেই কিন্তু তাৰ লগতে কি হৈছে মানে কৃত্ৰিম ভাৱেও আজিকালি বানপানীৰ সৃষ্টি হৈছে।
হৈছে হৈছে নিশ্চয়।
আমি যদি এবাৰ ভালদৰে আমাৰ অসম খনতে এবাৰ চকু ফুৰাই চাওঁ তেনেহলে আমি এ এটা জেগা যিটো একদম অসমৰ মেইন জেগা বুলি কোৱা হয় আমাৰ গুৱাহাটী মহানগৰ, আমাৰ অসমৰ গেটৱে বুলি কোৱা হয়। কিন্তু তেনে এক জেগাত ইমান ডাঙৰ চহৰখনত তুমি যদি ভালদৰে লক্ষ্য কৰা দুজাক মান যদি ডাঙৰ ডাঙৰ বৰষুণ দি দিয়ে তেনেহলে গোটেই ৰাস্তা পদূলি গোটেই বানপানীত মানে ডুবি যায়।
ডুবি যায় হয় হয়।
কিন্তু একমাত্ৰ কাৰণ আমি মানু্হ।
মানুহ অঁ নিশ্চয়।
এতিয়া তুমি যদি লক্ষ্য কৰা, এই তেনেকুৱা মহানগৰৰ মানুহ বিলাকে কি কৰে ইমান ডাঙৰ জেগা এখনত তেওঁলোকে বাস কৰে, আৰু তেওঁলোকক মানে তেওঁলোক অশিক্ষিতও নহয় নহয়, তেওঁলোক শিক্ষিত লোক।
অঁ', অঁ'।
তেওঁলোক শিক্ষিত লোক যদিও তেওঁলোকৰ কি হয়, কিছুমান সাধাৰণ জ্ঞান আচলতে নাই বুলি কব লাগিব। কাৰণ তেওঁলোকে কি কৰে, নিজৰ যিসমূহ পেলনীয়া জাবৰ জোথৰ আছে সেই জাবৰ জোঁথৰ সমূহ পেলাবলৈ চৰকাৰে মানে জেগাই জেগাই বিভিন্ন ধৰণৰ ডাষ্টবিন দিছে, কিন্তু সেই ডাষ্টবিন শব্দটো তেওঁলোকে আচলতে অৰ্ অৰ্থটো কি সেইটো বুজি নাপায়, তেওঁলোকে কি কৰে পেলনীয়া সামগ্ৰীসমূহ নলাই নৰ্দমা এইবিলাক য'ত ত'ত দম কৰিব নলাই নৰ্দমাই পেলাব যাৰ ফলত কি হয় জানা নে নাই? এই নহ মহানগৰ সেইবিলাকত আচলতে পানী যাবলৈ আমাৰ গাঁৱৰ নিচিনা এইবিলাক খাল-পুখুৰী এইবিলাক নাথাকে নহয়।
উম, নাথাকে নাথাকে।
পানী যাবলৈ একমাত্ৰ চৰ্চটো হৈছে নলা-নৰ্দমা।
নলা-নলা হয়।
তেওঁলোকে কি কৰে সেই জাৱৰ-জোঁথৰে দি সেই নলা-নৰ্দমাটো ব্লক থৈ দিয়ে। যাৰ ফলত কি হয়, দুই-এজাক বৰষুণ দিয়াৰ লগে লগে বানপানীৰ সৃষ্টি হোৱা দেখা যায়।
অ'।
আচলতে সেইটো মানৱ সৃষ্ট বুলিয়ে ক'ব লাগিব ন', কাৰণ এইটো মানুহৰ দ্বাৰাহে সৃষ্ট ষ্টি হৈছে বানপানী।
হয়, মানুহৰ দ্বাৰাই হৈছে।
হয় প্ৰতি বছৰে যদি আমি লক্ষ্য কৰো। তেনেহলে আমি যে সেই বানপানীৰ সৃষ্টি হোৱাৰ ফলত গুৱাহাটী মহানগৰত প্ৰতি বছৰে প্ৰায় দুই-তিনিজন মানুহৰ মৃত্যু হয়। সেই বানপানীত মানে কি হয় ৰাস্তাবোৰ আচলতে ধৰিব নোৱাৰি, বিভিন্ন ধৰণৰ এইবিলাক নলা-নৰ্দমাত কি হয়, যান-বাহনেৰে গৈ বা খোজ কাঢ়ি গৈ থাকোতে। সেই নলা-নৰ্দমাত পৰি তেওঁলোকৰ মৃত্য হয়। আচলতে সেই দিশত শত মানুহে চকু দিব লাগে। যে আমি এই জাৱৰ-জোথৰবোৰ য'ত ত'ত পেলোৱাতকৈ যদি আমি ডাষ্টবিনত পেলাও তেনেহ'লে আমাৰ জীৱনটো দুদিনমান বেছিকৈ আমি জীয়াই থাকিব পাৰিম।
অ'। গতিকে সেইবিলাক কথা আচলতে গুৰুত্ব দিবই লাগে। অ' হয়!
গতিকে সেইখিনিয়ে কথাখিনি তুমি এতিয়া ইমান ধুনীয়াকে কৈছা। আচলতে তুমি সেইটো মেইন মানুহৰ যিটো মানে হেৰি কথা কৈছা। মানুহে সৃষ্টি কৰা বানপানীটোৰ কথা কৈছা, মানে কৃত্ৰিম বানপানীৰ কথা কৈছা। হয় নহয়? কিন্তু এনে আচলতে চাবলৈ গ'লে আমাৰ যিটো বানপানী সেই বান পানীটো হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ।
হয়, প্ৰাকৃতিক দুৰ্যোগ।
অ' এতিয়া তোমাৰ কি হয়, যেতিয়া তোমাৰ খুব খুব বেছিকে বৰষুণ আহে মানে।
হয়'।
তেতিয়া-তেতিয়া তোমাৰ কি হয়, নদীৰ পানী পানীবিলাক উপচি যায় উপচি পৰে। হয়নে নহয়? নদী-নদীত তোমাৰ পানী অত্যাধিক হৈ পৰে। যাৰ ফলত কি হয় তাত নদীৰ যিসমূহ বান্ধ থাকে।
হয়।
বানবিলাক ভাঙি এই তাৰ ওচৰৰ পাজৰ মানে যিখিনি গাঁও অঞ্চল থাকে। সেইবিলাক তোমাৰ সেই পানী পানী-পানীত ডুব খাই যায় মানে। যাৰ ফলত কি হয়, সেইবিলাককে বানপানী বুলি কোৱা হয়। হয়নে নহয়?
অ' প্ৰকৃত অৰ্থত বানপানী সেইটোহে।
সেইটোৱে-সেইটোৱে এতিয়া তোমাৰ অসমতো তোমাৰ প্ৰতিবছৰে বানপানী হৈয়ে থাকে। হয় নহয় বাৰু?
গৈ থাকে হৈ থাকে।
কি হ'লেও আমি সেই আচলতে যিসমূহ বান্ধসমূহ-বান্ধসমূহ আচলতে আমি ভালকৈ তোমাৰ মজবুতকে বনাবলৈ কিন্তু চেষ্টা কৰা নাই। হয় নে নহয়?
হয়, সেইটো হয়।
অঁ! এতিয়া তোমাৰ প্ৰতি বছৰে বানপানীয়ে আমাৰ অসমত কিমান ক্ষতি সাধন কৰে হয় নহয় বাৰু।
নিশ্চয় ক্ষতি সাধন কৰে।
এতিয়া তোমাৰ সেই সেইটো হিচাপত চাবলৈ গ'লে আমাৰ ইমানখিনি ক্ষতি হৈছে যেতিয়া আমিতো সেই তাৰ বান্ধবিলাকটো ভালকৈ দিব লাগে হয় নহয়। এতিয়া এতিয়া তোমাৰ সেই বানপানীয়ে কি কৰে তোমাৰ গোটেই কৃষি-কৃষিৰ পৰা ধৰি তোমাৰ গাই গৰু একেবাৰে ঘৰ-দুৱাৰ সকলো দুবাৰ ভাঙি চিঙি নষ্ট কৰি পেলাই। হয় নহয়? আৰু এতিয়া তোমাৰ কি হৈছে তোমাৰ যেতিয়া আমাৰ বানপানী হয় বানপানী হোৱাৰ সময়তো তোমাৰ সকলো বস্তু উটি গুচিয়ে যায় হয় নহয়?
গুচি যায়, গুচি যায়।
বানপানী হোৱাৰ সময়তো মানুহবিলাক ভাল তোমাৰ বাসে কৰিব নোৱাৰিব নহয় জানো? বাস কৰিব তোমাৰ জেগা নাথাকিব থাকিবলৈ জেগা নাথাকিব। থাকিবলৈ ঘৰ নাথাকিব, খাবলৈ বস্তু নাথাকিব হয় নহয়?
হয়-হয়।
এই তেনেকুৱা ধৰণৰ কিমান অসুবিধা হয় খাদ্যৰ অভাৱ হয়, এতিয়া তোমাৰ বানপানীৰ সময়ত তোমাৰ পৰিস্কাৰ পানী অকমানো খাবলৈ নোপোৱা। হয় নহয়? এতিয়া তোমাৰ আ বান পানী নোহোৱা অৱস্থাত একো নাই আমি ঘৰত, বিণ্ডাছ ফিল্ডাৰ আছে ফিল্ডাৰৰ পৰা লৈ মেলি খাব পাৰোঁ। কিন্তু বানপানীৰ সময়ত আমি ক'ৰ পৰা খাম হয় নহয়? সেইবিলাক কথা মানুহবিলাকে বুজি নাপায় গতিকে বানপানীটোক আমি মানে বানপানীৰ হেৰিতো আমি হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগে, বানপানী কেনেকৈ নহওক সেইটো কথা চিন্তা কৰিব লাগে। এতিয়া তোমাৰ সেইটো প্ৰাকৃতিক যিহেতু সেইটো প্ৰাকৃতিক দুৰ্যোগ হয় নহয়। গতিকে, সেইটোক বাৰু আমি প্ৰকৃতিক কেতিয়াও আমি ধৰি ৰাখিব নোৱাৰো হয় নহয়?
নোৱাৰো-নোৱাৰো।
অঁ! গতিকে আমি সেইটো কথা বাৰু ইমান, হেৰি কৰা নাই আমাৰ প্ৰাকৃতিক দুৰ্যোগত তোমাৰ সেইখিনি অনিষ্ট হবই আৰু। আমি তেনে তেনেকৈ তোমাৰ জীয়াই থাকিবলৈ শিকিব লাগিব। কিন্তু এতিয়া তুমি যিটো কথা ক'লা তোমাৰ সেই, কৃত্ৰিম বানপানীৰ কথা যিটো ক'লা। সেইটোতো সম্পূৰ্ণৰূপেতো তোমাৰ মানুহেই সৃষ্টি কৰি লৈছে।
হয়, নিজে সৃষ্টি কৰি লৈছে।
এতিয়া সেইটো কিন্তু এটা সেইটো এটা বহুত লাজৰ কথা গম পাইছা নাই?
হয়।
এতিয়া তোমাৰ যে সেই কৃত্ৰিম বানপানীটোৰ ফলত যে তোমাৰ কি হৈছে এতিয়া তোমাৰ সেই, নগৰসমূহ লাক সমূহ টো ডুব খাই গৈছে তাত হয় নহয়, পানী তোমাৰ বাঢ়ি গৈছে তাত, গতিকে সেইটোহে তোমাৰ বেয়া লাগিছে এতিয়া। মানুহ বিলাকে এতিয়া তুমি-তুমি কৈছা ইতিমধ্যে যে মানুহ বিলাকে কি কৰিছে এতিয়া তোমাৰ সেই তাত মানে যিসমূহ নলা-নৰ্দমা থাকে, পানী যাবলৈ তোমাৰ যিসমূহ বাট থাকে সেই বাটসমূহ কি কৰে তোমাৰ, আৱৰ্জনাৰে তোমাৰ পূৰ কৰাই দিয়ে।
উম!
তাত আৱৰ্জনা দম কৰি থয়, যাৰ ফলত কি হয়, সেই পানীসমূহ ওলাই যাব নোৱাৰি তাত বানপানীৰ সৃষ্টি হয়। গতিকে আমি কৃত্ৰিম বানপানীটো কমাবলৈ আমি ৰোধ কৰিবলৈ হলে আমি সেই জাবৰ জোথৰবিলাক তাত পেলাবলৈ নহ'ব হয় নে নহয়?
নহ'ব ন
আমি অঁ আমি তোমাৰ সেই যিসমূহ নলা নৰ্দমা। সেইসমূহ আমি চাফাকে ৰাখিব লাগিব হয় নহয়। তাৰপিছত আমি গছ পুলিবিলাক ৰোপন কৰিব লাগিব, হয় নহয়। গতিকে আমাৰ তেতিয়াহে আমাৰ সেইবিলাক তোমাৰ বানপানীৰ সেইটো মানে কৃত্ৰিম বানপানী সেইটো ছ ছ'ল্ভ হ'ব প্ৰব্লেমটো। এতিয়া তোমাৰ সেই প্ৰাকৃতিক বানপানী তোমাৰ যিটো কথা কৈছিলো মই। সেই প্ৰাকৃতিক বানপানীও আমাৰ বহুত ক্ষতি কৰিছে গম পাইছা নাই তোমাৰ সেই খেতি বাতিৰ লগতে কি কৰিছে। এতিয়া তোমাৰ, অসমতো তোমাৰ অৱস্থাই নাই গম পাইছা নাই বহুত জিলাত তোমাৰ একেবাৰে ধ্বংস হৈ গৈছে আৰু তোমাৰ গোটেই ঘৰ দুৱাৰ উটুৱাই গছ গছনি তোমাৰ পেলাই মেলি একেবাৰে অৱস্থা নাই আৰু।
হয় আচলতে এটা কথা মই কবলৈ বিচাৰিছো দেই এই আমাৰ যি বানপানী যে সৃষ্টি হয় প্ৰাকৃতিক ভাৱে তাৰ কিন্তু মই মূল কাৰণটো আমি মানুহকে দুখ দিম কাৰণ কিয় জানা নে আমাৰ মানুহৰ মানুহৰ যিখিনি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ প্ৰধান কৈ আমি যে একদম ধুম ধামেৰে যে গছ গছনিবোৰ কাটি ধ্বংস কৰিছো। বিশেষকৈ নদীৰ কাষৰৰ গছ বিলাক মানুহে কি কৰে খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ ধুম ধামেৰে কাটি ধ্বংস কৰি দিয়ে যাৰ ফলত কি হয়। গছৰ শিপাই আচলতে মাটি খিনিৰ লগতে আমাৰ পানী খিনিও খামুচ মাৰি ধৰি থাকে মাটিখিনি। সেই মানে তাৰ ফলত কি হয় আমাৰ মাটিখিনি মজবুত হৈ থাকে মানে বানপানীয়ে সহজে ধ্বংস কৰিব নোৱাৰে।
কিন্তু মানুহে যে এই গছ গছনিবোৰ কাটি ধ্বংস কৰিছে যাৰ ফলত কি হৈছে গছৰ সং খ্যাটো কমি গৈছে নদী কাষৰ অঞ্চলত তাৰ ফলত কি হৈ ছে বানপানীয়ে মানে অতি সহজে আমাৰ এই অঞ্চল বিলাক ধ্বংস কৰিবলৈ সক্ষম হৈছে।
হয় হয় হয় গতিকে সেইটো চাবলৈ গ'লে আমাৰ প্ৰতিটো কাৰণৰ মূলটোৱে হৈছে মা নুহে আমি গতিকে আমি, এতিয়া আমি যদি মানুহ সাৱধান হওঁ গম পাইছা নাই তেনেহলে কি ন্তু আমাৰ সেই মানে প্ৰাকৃতিক দুৰ্যোগবিলাকৰ পৰিমাণ আমাৰ কমিব কিন্তু। কিছু পৰিমাণে।
হয় কমিব কমিব।
অ' এতিয়া তোমাৰ সেই বানপানী যদি আহে আমাৰ কিমান বেছি অসুবিধা হয় নহয় মই কিছুমান কথা ক'লোৱেই এতিয়া তোমাৰ যদি বানপানী আহি যায় মই তোমাৰ আৰু এটা কথা ক'ব লাগিব তোমাৰ বানপানীৰ ফলত কি হৈছে। আমাৰ বহুত জিলাৰ এই যিসমূহ দলং দলংবিলাক দে শুনিছা নাই তোমাৰ দলংবিলাক গোটেই ছিগি অৱস্থা নাই।
অৱস্থা নাই হয় এইটো বৰ্তমান সময়ত চলি আছে।
চলি আছে চলি আছে এইটো লেটেষ্ট নিউজ হয়। এইটো তোমাৰ কি হৈছে তোমাৰ ইমান ডাঙৰ পকাৰ খুটা ভাঙি এখন দলং ভাঙি পেলোৱাটো কিন্তু কম কথা নহয়।
সেইটোৱে সেইটোৱে।
তোমাৰ তুমি বানপানীৰ প্ৰকোপটো চোৱা ইমান জোৰ, প্ৰকৃতিৰ প্ৰকৃতি ইমান জোৰ চোৱা তুমি এটা পকা অকল এটা খুটা নহয়
হয় হয় গোটেই আচলতে গোটেই দলংখনে ভাঙি লৈ গৈছে।
গোটেই দলংখনেই ভাঙি লৈ গৈছে, তুমি ভাবা এবাৰ প্ৰকৃতিৰ বল কিমান? গতিকে আমি আমি প্ৰকৃতিক ভয় কৰিবই লাগিব, তোমাৰ এতিয়া এতিয়া তোমাৰ বানপানী আহি যোৱাৰ লগে লগে কি হয় তোমাৰ ৰাস্তা ঘাট বিলাকো তোমাৰ বন্ধ হৈ যায়। হয় নে নহয়?
হয় হয়। এট তোমাৰ এইটো তোমাৰ
তাৰ ফলত কি হয়? আমাৰ মানুহ বিলাকৰ বেমাৰৰ সংখ্যাটোও বৃদ্ধি পায়।
বৃদ্ধি পায় বৃদ্ধি পায়।
গতিকে সেই ক্ষেত্ৰত চাবলে গ'লে আমাৰ বানপানীয়ে তোমাৰ বহুত কাৰণ বহুত কাৰণত আমাক হেৰি কৰে মানে ক্ষতি কৰে।
হয় হ
গতি গতিকে সেই বানপানী আমি ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে বানপানীক, হয় নে নহয়? আমি গছপুলি সমূহ ৰোপন কৰিব লাগে তেনেকৈ। আমি নিৰাপত্তা অৱলম্বন কৰিব লাগে, নিৰৱতা অৱলম্বন কৰিব লাগে সেইখিনিয়ে আৰু কথাখিনি।
হয় হয়।
তাকে আজি তুমি এই বানপানীৰ ওপৰত আলোচনা কৰি কেনেকুৱা পালা?
উম ভাল লাগিলে ভাল লাগিলে বাৰু দেই।
অঁ অঁ। তাকে সেইখিনি আকৌ এদিন আমি এই বানপানীৰ ওপৰত বাৰু গভীৰভাৱে আৰু ভালকৈ আলোচনা কৰিম, তাকে এতিয়া মই এফালে যাবও লাগে।
উম উম।
উম তেতিয়া আজিলে ৰাখিছোঁ আৰু দিয়া।
অঁ অঁ বাৰু বাৰু।
উম বাৰু